হেল্ল'
অৱ অসমাইনা। এ আছো ভাল খবৰ তোমাৰ
অ ভাল ভাল আপোনাৰ।
অৱ আছ
বনোৱা কা কৰিলে ভাত খালো এই আজৰি হৈ আজি হাতৰ চোৱা খেদোৱা যে তাকে কাম বন কৰি। কাপোৰ কানি ধুই ঘৰ দুৱাৰ মচি ভাত পানী বনাই খাই আহিছো আৰু
আহ মই বনাইহে আছো।
আজৰি হ'ব পৰা নাই!
আজৰি হ'বৰ পৰা নাই এই কাম বন কৰি লৈ দেৰি হ'ল যে
দেৰি হয় দিয়ক কাম যিমান মানে যিমানে আপুনি কাপোৰ কানি সামৰি নথওক বহুত ওলায়েই। ধোৱা অৱ, ধোৱা পখলা কওঁতে বহুত খিনি বস্তুৱে ওলাইগে লা। লে আৰু এতিয়া নুধুলেও ভাল নালাগে হয়নে? ইমান দিন এতিয়া চোৱাটো ৰাখি।
উম তাতে অকলশয় অকলশয় কৰিব লাগে যে।
টাকে হয়।
ৰাতিপুৱা উঠা পাই সবা ঘৰ চৰ সৰা মোচা কাপোৰ ধোৱা।
গোটেই আৰু যিমান যি বস্তু ঘৰখনৰ ইমান বস্তু চব ধুওতে কওঁতে আপোনাৰ যায় দিনটো। আমাৰ এই মায়ে মই সমানে কৰিলো যে দুজনীয়ে সেইটো কাৰণে অকনমান মানে আগতীয়া।
অ অ দুজনী হ'লে। ভাল আৰু ন এজনীয়ে বোলে কাম বন কৰি আছে এজনীয়ে ভাতত লাগিব গা ধুই পেলাই তেনেকুৱা কৰিলে ভাল আমাৰ আকৌ এই স্কুল- স্কুল যাই যে উম সময় নাপায়। উম মই অকলে কৰিব লাগে এতিয়া সোধা দালি, ভাত, - ক বনাইছো আৰু ভাত কেৰেলা ভাজিছো অ দেই হৈছে আও উম
আমাৰ এই বাৰীৰে ভেদাইলতা, অকন হৈ আছিলে এইকেইদিন বাহ এজোপা আছে তাতে হৈছে তাকে মায়ে কৈছে তাকে - তাকে ছিঙি আনো দে এইকেইদিনো তেনেকে আমি- চিঙা, নাই ন গছৰ একো মাটি খন্দা নাই অ গছ- গছনি গুছি যোৱা নাই না। সে আজি ভেদাইলতা, নৰসিংহ মানিমুনি, -এনেকে চব গোটাই তেনেক, বনালো আৰু আলু দি পেলাই। আৰু গৰমত উ খাব লাগে অ সেই গৰমত খালে আপোনাৰ কি হয় পেটটো ঠাণ্ডা পৰি থাকে
ঠাণ্ডা পৰি থাকে আমাৰো আছে এডাল বগাই পেলাই এ তাকে আমাৰ এই জ্বৰ নহয় সৰুজনী- তাকে ম ঘৰতে আছেহি তাইকো কেইদিনমান বোলো ভেডাইলতা খুৱাব লাগিব তেজটোও কমিছে বুলি কৈছে ডক্তৰে।
কি ভাইৰেল জ্বৰ মানে আৰু সহজে ভাল নহয় হেনো
উম উম ভালে নহয়।
এজনৰ হলে আকৌ ঘৰৰ ইজনলৈও হয় সেইকাৰণে এইবোৰ অকন খুৱাবচোন বা তুলসী, পাতৰ ৰসেই হওক- তেনেকে অকণ এইবোৰ খুৱাব বা মানিমুনি, - ভেদাইলতা, এইবোৰ আৰু এই শুকলতিটো, ভাল সেইটোও খুৱাব সেইটো ভাজি পেলাই খুৱাব-
অ মোৰ আকৌ জ্বৰটো পতককে নহয়। এই শুকান মাছ নেখাই যে। মোৰ জ্বৰটো নহয় পতককে তাৰমানে মই আকমান কিবা কিবি ধেৰ খাই থাকো যে। সেইকাৰণে উম মোৰ জ্বৰ ইমান-
খাই থাকিলে একো মানে দালি খাই থাকিলে একো গগৈ ভ ভিটামিন তো উত্তৰ -
ভিটামিন নাপাই অ
য বোৰ বস্তু খাই থাকিলে মানে সেইবোৰ বেমাৰ আজাৰৰ পৰা মানে অকণ বাচি থাকিব পাৰি।
উম মই আকৌ ৰাতিপুৱা ঢেৰ বস্তু খাও ৰাতিপুৱা ঢেৰ বস্তু খাওঁ অ এইবাৰ হেৰি যে আজোৱাৰ নাকৰ জীয়া গুট এনেকে কৰি তিয়াই পেলাই খাওঁ পানীতটো উম তাৰ পিছত আকৌ এই জবা - ফুল এডাল আছে জবা, ফুল ফুল ফুলিছে নহয় তাৰ পৰা ফুল আনি। কেইপাহমান সেইটো চাহ বনাই খাও তাৰ অ ফুলটো দি আকৌ কেতিয়াবা সেইটো হেৰি যে চজে না ছজনা পাতটো সিজাই পেলাই
অ সেইটো বহুত ভাল
অ অ তাৰপিছত আকৌ এদিন যদি হেৰি- খাওঁ এইয়া কি বুলি কয় এইটো এ- আমলখি আমলখি অ সেই সিজাই পেলা খাওঁ
অ আৰু আমাৰ এই আমি গৰ মছলা গ সুতটো আৰু লং, ইলাচি, ডালচেনি, সেইকেইটাও আপুনি অ পানীত দি- উতলাই জালুক, দিব আৰু আদা, এনেকে- মানে পিচি পেলা দি দিব অহ সেইটো পানী উতলাই চাহৰ নিচিনাকে খালে হ'ল।
অহ- অহ সেইটোও খাও মই। এই, আজিকালি ইউটিউবত চাই - চাই -ইউটিউবত চাই -চাই মই সেইবিলাক খাই
এতিয়া মানে আপুনি ঘৰুৱা পদ্ধ মানে বহুত বস্তু খাব পৰা যায় হয় নে, বেমাৰ- আজাৰৰ পৰা বাচি থাকিবলে। উম- উম
অহ',
নাই এইবোৰ খাব লাগে মানুহক সদায় মানে টেবলেটে চব ক্ষে ক্ষেত্ৰতে এতিয়া আপুনি টেবলেট খালেও ভাল নহয় চাবচোন পোন্ধৰ বিছ দিনলে জ্বৰটো থাক কেই সেইকাৰণে এইবোৰ বস্তুকে
উম, খাবা লাগে আৰু মানুহৰ ইমিউনিতিটো ভাল হৈ থাকে থাকিলে জ্বৰটো ইমান সহজে- সহজে নহয়, উম। তেতিয়া জ্বৰটোৱে নেপায়।
নেপায় আৰু এইবোৰ যে আপোনাৰ এই ভেদাইলতাই এইখিনি মানিমুনি নি নৰসিংহ এইবোৰ যে সপ্তাহত আপুনি দুদিনটো খাবই লাগে নোৱাৰিলেও। দুদিন- তিনদিন অহ খাই থাকিব।
খাই থাকো মই।
ফা হৈ থাকিলেহে চব বেমাৰৰ পৰা মানে বাচি থাকিব পৰা যাই, এতিয়া আমাৰ এতিয়া ভিতৰতো কিমান কি বস্তু খাই থাক কোহনে দিনৰ দিনটো ভাবক চোন কিবা নহয় কিবা এটা খায়ে থাকো তাৰে যদি কোনোবাতো তেনেকে আমাৰ ৰৈ গৈছে ভিতৰত সেই জাম হৈ পেলাই আপোনাৰ পিছত বেমাৰ হয়গে।
হয়, আকৌ আজিকালি চব সাৰ
সাৰ দিয়া অ', চাবচোন আজি আনাৰ পিছত কাইলে বেয়াই হৈ যায়।
অ', বেয়াই হৈ যায় উম মই আকৌ শাক- চবজিটো ইমান নি কিনো নহয় বাৰিৰে ঘৰত যি যত আছে সেয়াকে বনাই- বনাই খাই থাকো, উম।
যি ঘৰৰ জলক কীয়া, বেঙেনা যিয়ে নহও বা তিয়হ লাগে অ',। আকৌ তিয়হয় হওক দুই তিনজোপা মান লগাই ল'লে আপুনি গৰমত তেতিয়া তিয়হটো কিমান ভাল পেটৰ কাৰণে ঠাণ্ডা বস্তু।
তাৰপিছত ধুন্দুলি, ভাত কেৰেলা, এনেকে লাগি আছে ভাজি চাজি তাৰপাই হৈ জাম আহ কিনিব নালাগে আও। তাৰ পিছত আকৌ মাছ আনিলে অহ মাছ আনিলেহে ম দুই হোলেং গছ আছে সে তাৰ পা আনো আগ কেইটামান ছিগি তাকে টেঙা দি বনাই খাওঁ। উম, কেতিয়াবা ভেবেল লতা দি বনাওঁ। এনেকে আও বেছি
হয় -হয়, নালাগে -নালাগে এতিয়া সেই কিনা বস্তু খাই - খাই মানুহৰ চাবচোন কিমান অনেক বেমাৰ। হ'য়নে? বেমাৰ এতিয়া আপুনি এ' অহ, হয় মানে চিভিললে গ'লে দেখিবচোন একে কিমান মানুহৰ বেমাৰ ঘৰত থাকিলে মানে ইমান অনুভৱ নহয়।
এ' চিভিলত কালি জেগাই নাই আমা সৰুজনীক লৈ গৈছিলো শুৱলে জেগা নাই কৈছে ভিতৰত জেগা নাই, বাহিৰটো জেগা নাই বাৰান্দাতে পৰি- পৰি আছে কিছুমান মানুহ। উম-উম। তাৰপিছত সেইকাৰণে আও তাত নেৰাখ চেলাইন দুটা দিলো আও দি পেলাই লৈ গুচিহে আহিলো।
অহ, মানে মানুহে কি এতিয়া এ- এ এতিয়া যেনেদৰে আমি খাই আছো ন' সেইবোৰ পদ্ধতি মানে বাদ দিব লাগিব। সেই আগৰ মানুহে যেনেকে সাধাৰণ বস্তু, ঘৰুৱা বস্তুবোৰ খাইছিলে।
অঁ-
শাক খিনি গোটাই কৈ তেনেকে খাব লাগিব। এই কিনি অনাত কৈ, অঁ এতিয়া কিনি কিন্‌ মানে ডাঙৰ ডাঙৰ মাছ কিনি কৈ অনাতকে। এই সৰু পুঠি খলিহনা যি পায় তাক কেহে খাব লাগে।
অঁ, পুখুৰীত এয়াত হেৰিত বানপানীত মা মাছ বিলাক।
এতিয়াটৈ মাছৰ উজান আহিব কিমান লোকেল মাছ ওলাব? এইবোৰ খোৱাই ভাল। আহিছে হেনো কোনো কোনো ঠাইত।
আহিছে। অঁ উম, ফিচাৰী বিলাকটো সাৰ দিয়া হ'ল যে।
অঁ আঁহেই আজিকালি মাছটো বোলে ইউৰিয়া
অঁ, সেইকাৰণে মাছ সোপা দুদিনটে ডাঙৰ হ'য়। আও মাছ সোপা সোৱাদ
সোৱাদ নাই আৰু কিছুমান মাছৰ যে, আপুনি এনেকুৱা হ'য় ডাইৰেক্ট সেই খাওঁত্‌ টে সাৰ, সাৰৰ এটা সোৱাদ আহি যায়। সেইবোৰ ভাৱকচোন, সেইবোৰ খালে মানুহৰ কিমান বেমা
উম, কিমান বেমাৰ হ'ব।
সেইকাৰণে ব্‌ আও চালানি মাছটো। আকৌ চালানিয়া মাছ টো যে সেইটোতো আৰু নোৱাৰি আপোনাৰ বৰফত দি দি কিমান দিনৰ পৰা সেইটো তেনেক্‌ কেই ৰাখে। অঁ, কেমিকেল দিব, আকৌ বৰফ দি দি আপোনাৰ ভাৱকচোন কিমান দিনৰপা ৰাখি ৰাখি। সেইবোৰ খালে মানে বহুত মানুহ হৰ মানে কি? খোৱা পিছতেই গেছৰ
অঁ, হ'য় দে। বহুত দূৰপা আনেটো সেইবিলাক ন'। উম, উম।
সেই ঘৰুৱা সৰু মাছ কেইটামান খাই কৈ থাকিলেই হ'ল।
হ'লাও সেইকেইটা খালে। আমা ওচৰত যে তেনেকুৱা হেৰি নাই, সৰু মাছ নাপাওঁ।
পোৱা নাযায় অঁ, এতিয়াও গাঁৱে- ভূঁইয়ে ভাল হৈছে পানী আহি
অঁ, পানী আহিছে আমা সেইয়া হেৰি কেইটাই, বেপাৰী কেইটাই আনি দিয়ে আও। সেইকেইটাহে খাবলে পাওঁ যে।
হ'য়, হ'য়।
ওচৰত নদী -চদী থাকিলে ভাল ন'। তোমালোকৰ ওচৰ সইফালে আ
আছে আমাৰ মানে, এতিয়া মানে, কি হ্‌ বজাৰো আছে যে ওচৰতে। তেনেকে মানে পাওঁ। মাছ বেপাৰী খিনিয়ে আনে এতিয়া। লোকেল মাছ আনি আছে এইকেইদিন। উমহ্‌ তেনেকে ভাল হৈছে আও, ভাল সেইবোৰ মাছ তো খাব। এতিয়া মাছৰ কণীও হৈছে যে, ভাল লগা হৈছে মানে।
এই পুঠি মাছ গেইটা আকৌ মোৱা মাছ উম অ সেইকেইটা আৰু সৰু সৰু ঔ টেঙা ওলাইছে যে এতিয়া নাম আছে নাম আছে চ ঔটেঙা দি কলি কলি ঔটেঙা গেইটা অ এইকেইটাই খাবলৈ বৰ ধুনীয়া লাগেজাখন নহয় নে অ আকৌ পেটৰ বেমাৰ হলেও ভাল হয় সেইকেইটা এইখন জোল খালে
অ ঔটেঙা খাবই লাগে মানুহে ঔটেঙা হওক নেমু হওক এইকেইটা এইকেইদিন আপোনাৰ গৰমত নেমু
খাই থাকিব লাগে অ তোমালোকৰ আছে নে নেমু চেমু আছে আৰু ঘৰত।
নেমু গছ দুজোপা হৈছে আৰু নতুন আৰু মানে তথাপি। এ এইবছৰ অলপ লাগিছে যোৱা বছৰ ইমান নালাগিলে। এবছৰ অলপ খাব পৰা হৈছে আৰু দিয়ক।
উম উম আমাৰ এজোপা আছে যেনিবা। লাগি থাকে আমিও খা অ দিয়া হ'ব দিয়া অ। অ অ উম।